হয়, নমস্কাৰ কিবা কৰি আছিলে?
নাই এনেই আছিলোঁ আজি ক কওকচোন?
অ', নাই ব্যস্ত নাই নাই যদি আজি কিবা এটা ওপৰতে কথা পাতো বুলি ভাবিছোঁ।
হয়, হয়, কওক?
অ'। আজিকালিতো আপুনি জানে আজিকালি চব ফালে মানে গোটেই বিশ্বজোৰে ক'ব পাৰে প্ৰদূষণ মানে প্ৰদূষণে প্ৰদূষণ হৈ গৈছে। তাৰেও
হয়, হয়, খুব সুন্দৰ বিষয় আমাৰ এই প্ৰদূষণৰ ওপৰত ভাল এটা বিষয় লৈ আনিছে আপুনি।
হয়। এতিয়া আপুনিতো জানে ন, আ, মানে বিশ্বৰ আটাইত মানে ডাঙৰ সমস্যাটো প্ৰদূষনেই আৰু।
তে আজি দেখিছে কিমান গৰম বাঢ়ি গৈছে আজি ক'ব গ'লে।
হয়, সেইকাৰণেতো আজিও ইমান গৰম দিছে মানে সে, গছ-গছনি কাটি, পাহাৰ কাটি সেই মানে যিমানে আপোনাৰ গছ কাটিব সিমানে কাৰ্বন ডাই অ্সাইড বাঢ়িব ন, আৰু যিমানে কাৰ্বন ডাইক্সাইড বাহিব, সিমানে পৃথিৱীৰ উষ্ণত বাঢ়িব। এইকাৰণে আজি কালি ইমান গৰম হৈছে।
হয়। মানে মানুহ ৰাস্তাত ওলাবই নোৱাৰে মানে এনেকুৱা গৰম।
তাকে বহুত গৰমো হৈছে আৰু মানে পিছলৈ এনেকে যদি চলি থাকে পিছলে ভৱিষ্যতে গৈ দিগদাৰ হৈ যাব।
হয় নিশ্চয় কাৰণ এইবোৰৰ কাৰণ আমি নিজে বুলি ভাবো। আমি গছ গছনিবিলাক কাটি আছোঁ, ৰাস্তা ঘাটত ডাঙ-ডাঙৰ-ডাঙৰ অট্টালিক বিলাক বনাই আছো।
হয় আপুনি ঠিকে কৈছে সেয়ে আৰু, অ'।
আৰু কল কাৰখানা বিলাকতো আছেই, ডাঙৰ-ডাঙৰ আৰু গাড়ী-গাড়ী মটৰ ধোৱা এইবিলাক।
হয় এতিয়া ধৰক উম আমি মানুহবোৰে এটা বেছিকৈ দায়ী কাৰণ চাও আমি দহ মিনিটমান ক'ৰবাৰ অলপমান দহ মিনিটৰ পৰা আগৰ জাগা-জাগালৈ যাবলৈ আমি যদি স্কুটি খন বা গাড়ী খন ব্যৱহাৰ কৰো, তেতিয়া গাড়ীখনৰ পৰা ওলোৱা যোনবোৰ ধুৱা থাকে বিশাস ধোৱা সেইবোৰে বায়ু প্ৰদূষণ কৰে আৰু এতিয়া পেট্ৰল ডিজেলৰ পৰিমাণ কমি আহিছে আৰু ধৰক এতিয়া ভৱিষ্যতলৈওতো আহ, মানে এতিয়া যিহেতু এইবোৰ পেট্ৰলি ডিজেল বোৰ অ নবীকৰণ যোগ্য সম্পদ হয় নে নহয়? খনিজ পদাৰ্থবোৰ। সেইকাৰণে তলৈ মানে নোহোৱা হৈ যাব, সেইকাৰণে আমি তাৰ পৰিৱৰ্তে যদি আমি ধৰক এতিয়া খোজ কাঢ়ি যাওঁ বা চাইকেল চলাই যায় তেতিয়া আমাৰ স্বাস্থৰো ভাল, আৰু পৰিৱেশো মানে ইমান ক্ষতি নহব পৰিৱেশ কিন্তু মানুহবোৰে বুজি নাপায়।
ঠিক কৈছে আপুনি। আৰু এটা কাৰণ আছে যে প্লাষ্টিক, মানে প্লাষ্টিক বহুত ব্যৱহাৰ কৰে আজিকালি।
হয় আপুনি ঠিকে কৈছে সেই প্লাষ্টিকবোৰ কাৰণ প্লাষ্টিক বোৰ আপুনি পেলাই দিব প্লাষ্টিকবোৰ হাজাৰ বছৰ ধৰি সেনেকে থাকিব কাৰণ প্লাষ্টিবোৰ কটো পচি নাযায় আ এইটো পচা বস্তু নহয় এতিয়া সেইটো যদি আপুনি জ্বলাই দিব জ্বলাই দিলেও সেইটো মানে যোনটো তাৰ পৰা গেছ ওলাই সেই গেছটোতো সেইটোৰ নিচিনা বিষাক্ত নাই বুলি কব পাৰি সেই গেছটোৰ পৰা প্রায় কেঞ্চাৰো হ'ব পাৰে আৰু বায়ু বহুত প্ৰদূষণ হয় সেইবাবে আমি মানে প্লাষ্টিকৰ বস্তুৰ মানে সলনি আমি যদি এতিয়া ধৰক উম কাপোৰৰ মোনা ব্যৱহাৰ কৰো বা এতিয়া আজিকালি বহুত মানে এনেকুৱা ওলাই ওলাইছে ন আ অমি নাৰিকলৰ সেইবোৰ বাকলিৰ যে বনাই সেইবোৰো ব্যৱহাৰ কৰিব পাৰো
হয় সেইবোৰ ব্যৱহাৰ কৰিলে আমাৰ পৰিৱেশটো ভালে থাকিব লগতে খৰচটো কম কম হয় তেতিয়া অলপমান
অ খৰচো কমি যাব হয় আপুনি ঠিকে কৈছে সেয়াই আৰু আজিকালি আৰু কেৱল বায়ুৱে নহয় দিয়কচোন আজিকালি উম অ পানীও আজিকালি মানুহে বহুত প্ৰদূষন কৰে এতিয়া ধৰক আমি নিজে আজি মানুহে কি কৰে ওচৰৰ নলা টোত বা ওচৰত যদি কিবা নদী এখন আছে তাতে যাই কিনে জাবৰ জোথৰ খিনি পেলাই থৈ আহে সেইকাৰণে সেই সেইখিনি মানে সেনেকে কৰিলে আপোনাৰ পানীও প্ৰদূষণ হয় আৰু এই হেৰি কল কাৰখানাৰ পৰা পৰা পৰাও মানে বিষাক্ত এই দ্ৰব্যবোৰ যে নদীত পেলাই দিয়ে সেইবোৰ মানে হলেও এই মাছ কাছ বোৰ যদি থাকে নদী চদিয়ে সিহঁতৰ মুখেৰে এই প্লাষ্টিক চাষ্টিক বোৰ যায় সেই বিষাক্ত দ্ৰব্যবোৰ যায় সিহঁত সেনেকে মৰি যায় মাছ কাছবোৰো সেই সেনেকে আৰু আৰু মানুহ বোৰে সেই নদীয়ে চদীয়ে জাবৰ জোথৰ পেলাই কিনে মানে নদীখনো লাষ্টত যায় নলায় কৰি পেলায়
এইটো মানুহে দায়ী আপুনি কোৱাত নিচিনা আগতে তাৰ উপৰো যদি এটা ভালকৈ ঘৰৰ ওচৰতে গাঁত খান্দি তাতে জাবৰ জোঁথৰ বিলাক ভৰাই থৈ, পিছলৈ সেইটো আৰু জৈৱিক সাৰত পৰিণত হয়।
অ আপুনি ঠিকে কৈছে। সেই পচন সাৰ মানে এনে ব্যৱহাৰ কৰি কিনে আমি এতিয়া বাগিচা চাগাই বাগিচা দিব পাৰো। তেতিয়া পৰিৱেশৰ ভাল আৰু আমাৰ মানুহৰো ভাল।
এতিয়া চাবলৈ গ'লে আমাৰ গুৱাহাটীত ক'ব যা যদি মই ভৰলো যোনটো, ভৰলো নদী আগতে বহুত ধুনীয়া আছিলে। এতিয়া চাওক আপুনি যাবই নোৱাৰে ভৰুলো নদীৰ কাষত।
হয় এনেকে কৈছে আৰু সেইয়া দীপৰ বিলৰ কাষৰ যে গছবোৰ কাটি দিছে। সেই গছ বোৰ কটাই কিনে আগতে জেগা খিনি ইমান ধুনীয়া লগা আছিল। আজিকালি আৰু কি ভালে নালাগে। ইমান ৰ'দ, না চাই আছে কি আছে আৰু দীপৰ বিলত আগতে ইমান বে- লেগ বেলেগ ধৰণৰ চৰাই চিৰিকটি অহা আছিল। আজিকালি সেইবোৰো নাই আৰু। মানুহে গছ জীৱন কাটি কিনে মানে জীৱ জন্তুৰো মানে ঠাই খিনি নিজে লৈছে। মানে সেইকাৰণে মানুহ আচলতে শিক্ষিত হ'ব লাগে। কাৰণ মানুহ শিক্ষিত নোহোৱাৰ বাবে আজিকালি আহ জনসংখ্যা বাঢ়িছে আৰু জনসংখ্যা যিমানে বাঢ়িছে সেইকাৰণে মানুহে থাকিব জাগা নাপায়। পাহাৰতো এতিয়া পাহাৰ চাৰ কাটি তাতে ঘৰ বনাই থাকিব লৈছে। সেইকাৰণে মানুহ আচলতে শি- ক্ষিত হব লাগে, জনসংখ্যটো অকল মিলাই চলিব লাগে। প্ৰদূষণৰ বাবে জনসংখ্যটো এটা বহুত ডাঙৰ কাৰণ ন?
প্ৰদূষণৰ কাৰণে জনসংখ্যা ডাঙৰ কাৰণ হয়। মানুহ থাকিবলৈ ঠাই নাই যিহেতু।
হয়।
সমূহ ধ্বংস কৰিব আৰু বাৰু চহৰতো জাগা নে এতিয়া গোটেই অট্টালিকা দি ভৰ্তি।
হয়।
আৰু গুৱাহাটীত ক'বলৈ গ'লে, মাজ মজিয়াতে এনেকুৱা ডাঙৰ কেনেকুৱা গছে নাই, গছ আছিল যদিও দীঘলীপুখুৰীৰ পাৰত ধুনীয়া ধুনীয়া আমাৰ বহুত বহুত পুৰণ গছ আছিলে। সেইসমূহ কাটি পেলাইছে।
সেইটো। এতিয়া চাবচোন অওক কওকচোন।
এতিয়া আগতে আপুনি আপুনি যদি দীঘলী পুখুৰী যায়, কি তাত ভাল লাগে কিবা এটা ঠাণ্ডা ঠাণ্ডা অনুভৱ হয়। এতিয়া আপুনি সেই ৰাস্তাত যাব নোৱাৰে। আপুনি যান বাহনৰ জামেই হওক বা গাড়ী মটৰ থোৱাই মানে প্ৰদূষণ হৈ গৈছে একদম গোটেই ঠাইখিনি।
হয় আপুনি ঠিকে কৈছে। সেইয়ে আৰু আৰু এয়া এ আমি সেইকাৰণে মানে যিমান পাৰোঁ ইমান গছ ৰুব লাগে। আৰু চাবচোন এয়া দেৱালীতে দেৱালীতে হওক বা এতিয়া বিয়া বাৰুে হওক, ইমান মানে মানে উচ্চ চৰৰ মানে বোমা ফুটাই, তাৰ কোনো প্ৰয়োজন নাই আ- সেইকাৰণ সেইবোৰৰ পৰা মানুহৰ ক্ষতি হয় হয়ে, জীৱ জন্তুৰ মানে অত্যাধিক ক্ষতি হয়। সেই বম চম ফোতালে। আৰু চাবচোন মানে বিয়া বাৰুৱে হওক মানে ইমান মানে উচ- চৰত মানে হেৰি হে চাউড ফুলবোৰ বজাব আৰু বিশ ষাতি বি ৰ চাউণ্ড ব ইমান বজাব মানে, এইবোৰ টেলিভিছন চেলিভিছনৰ সেইবোৰৰ পৰা যোনটো মানে ধ্বনি মানে উৎপন্ন হয় বা গাড়ীৰ হৰ্ণ, সেইবোৰৰ পৰা য ধ্বনী উৎপন্ন হয়, সেইবোৰৰ মানে মানে ধ্বনী প্ৰদূষণ কৰে। আৰু সেই সেইকাৰণে অ, হয়ে শব্দ প্ৰদূষণ হয়। সেয়ে আৰু মানুহে সেইবোৰৰ বহুত ক্ষতি হয়। এতিয়া আপোনাৰ মূৰৰ বিষ হয়, আপোনাৰ বহুত এনেকুৱাই মানে। ব ধৰণৰ ৰোগ হব পাৰে। সেইবাবে আমাৰ চাই চিতি অলপমান চলিব লাগে।
মানে কি মানুহে এইটো অনুভৱ নকৰে ভাবে যে কি হ'ব বজালে বা কি হ'ব এনে আঠচ বাজি যদি ফুটাও কিন্তু লাহে লাহে লাহে লাহে তাৰ মানে এই আৰম্ভণি হ'বলৈ ধৰে যেনেকে এতিয়া আমি পাই পাইছো আমি যদি চাব যাওঁ দহ বছৰ আগৰ পৰিৱেশটোৰ এতিয়াৰ পৰিৱেশতো বহুত আকাশ পাতাল পাৰ্থক্য হৈ পৰিছে
হয় চাবচোন আগতে আমাৰ আকাশতো কিমান তৰা জিলিকি থকা আছিল আজিকালি তৰা দেখা খাই নাপায় যে বায়ু প্ৰদূষণ সেই বায়ু প্ৰদূষণ আজি আগতে ইমান ৰদ দিছিলে কিন্তু ইমানো নাছিলে আজিকালি বাপৰে।
নাই মান মানে ৰ'দ দিছিলে আগতেও কিন্তু সেই ৰ'দ টো মানে কি আমাৰ অনুভৱ কৰা নাছিলো আমি কাৰণ পৰিৱেশটো ভাল আছিলে এ শুদ্ধ বায়ু এটা আছিল
অ ৰ'দৰ লগত বতাহো আহিছিলে আজিকালি বতাহ কত আজিকালি গছে নাই
সেইটোয়ে কথা আৰু গছ এজোপা ৰুলেই নহ'ব গছ ৰুই আছো বহুতে কিন্তু গছ এজোপা ৰুলে নহয় গছজোপাৰ ডাঙৰ হওঁতে হওঁতে মানে এশ দুশ বছৰ লাগিব
হয়
কিন্তু সেইটো কাটোতে টো অলপো চিন্তা নকৰিলে এতিয়া বাৰু মানুহে ভাবি আছে কি হ'ব এতিয়া ভাবিতো লাভ নাই
তাকে আপুনি ঠিকে কৈছে সেইয়াই আৰু কাৰণ এতিয়া বিশ্ব পৰিৱেশ দিৱসত বেলেগক দেখাই কিনে ফটো তুলি এটা মানে গছ ৰোপন কৰিলে নহয় সেইবোৰ আপুনি তাৰ যতনো লব লাগিব। আৰু অকল বিশ্ব পৰিবেশ দিৱসৰ দিনা মানে অকল গছ ৰোপন কৰিলে নহয় আমি সদায় মানে এডাল- এডাল গছ ৰো কাৰণ সেইটো আপোনাৰ নিজৰ কাৰণে ভাল ন'। ন' কাৰণ এনেকে যদি চলি থাকে ভৱিষ্যতলৈ আমাৰ আৰু উশাহ লোৱাৰো দিগদাৰ হ'ব আৰু। পৃথিৱী ধ্বংস হৈ যাব এনেকে চলি থাকিলে ভৱিষ্যতলে।
নাই ভৱিষ্যতটো বাদেই দিলো এতিয়া বৰ্তমান উশালত দিগদাৰ আছে মানুহৰ কবলৈ গ'লে।
হয়, আপুনি ঠিকে কৈছে।
আৰু আমাৰ ওচৰতে অসমৰ গুৱাহাটীৰ ওচৰতে বৰ্ণিহাট জেগাত নাম ঠাইতো নাম শুনিছে?
হয়, শুনিছো।
বৰ্ণিহাট মানে আটাইতকৈ প্ৰদূষণ মানে ঠাই বুলি কোৱা হয় এতিয়া গোটেই ভাৰতত।
হয়', হয়',
মানে কেইদিনমান আগতে মানে মই বাতৰিত পাইছিলোঁ।
অহ, শুনিছিলোঁ মই হয় দিয়ক।
মানে তাত গ'লে মানে ক'লা -ক'লা ধুৱা নিচিনা হয় আৰু।
অ', সেইয়ে আৰু সেইবাবে চৰকাৰে ব্যৱস্থা লব পাৰে এতিয়া ধৰক লৰা -ছোৱালীৰ পাঠ্যক্ৰম সময়ত সেইবোৰ প্ৰদূষণৰ বিষয়ে দি কিনে ল'ৰা -ছোৱালীক সচেতন কৰিব পাৰে আৰু ধৰক অ' যোনবোৰ মানে আমাৰ বয়োজ্যেষ্ঠ মানুহসকলে বুজি নাপায় আমি- আমি হ হ'লেও সিহঁতক অল অহ তেওঁওলোকক অকনমান মানে বুজাব লাগে এ সেনেকে আমি মিলাওঁ বুলি গৈ পেলাই অলপমান আমাৰ পৰিৱেশটো ভাল কৰিব লাগে নহলে পিছলৈ দিগদাৰ হ'ব। নতুন প্ৰজন্মলৈ দিগদাৰ হ'ব বা আমাৰ কাৰণে দিগদাৰ হ'ব।
হয়', হয়',
হয় বাৰু আমি আজি এইখিনিতে সামৰিছো পিছলৈ আৰু কথা পাতিম বেলেগ এটা নতুন বিষয়ত।
ঠিক আছে ভাল লাগিল প্ৰদূষণৰ বিষয়ে কথা পাতি আপোনাৰ লগত।
হয় ধন্যবাদ।